কি কৰিছ?
এ ভাতকেইটা খাই শুবলৈ আহিছ। তই?
মও এই ভাতকেইটা খাই, বিচনালৈ আহিছো।
অ কি, অ মাছ?
মাছ, তহঁত?
আমাৰ দিম।
অ, মাহঁত শুলে নে কি?
মা শুলে অ'। এ ভাগৰ লাগিছে দিনটো হেৰি কৰি থকা, কঠীয়া তুলি থকা। তাকে হে ও।
ক তাৰপা আৱ খবৰ খাটি?
খব খাতি কিনো আও, আজিকালি ওলইে যাবলে লো হয় মানুহবিলাকৰ পৰা।
সঁচাকে দেই, এইকেইটা কালি, কালি ছোৱালীজনী মৰিলে যদি, ফাঁচি দিলে নহয়।
অ সেইবিলাকতো দূৰৰেই কথা, এনেই এইবিলাক মানুহবিিলাক আজিকালি সমাজত আগৰ নিচিনা মানুহ নাই নহয়, আজি-কালি মানুহ বহুত বেলেগ। বহুত মানে ভিতৰি এটা, মুখত এটা মানে মুখা পিন্ধি থাকে আও।
উম মানে মানুহে ইটোৱে সিটোৱে ভালটো হোৱাটো কেতিয়াও নেদেখেই। সদাই ডাউন দিবলে চায়। বেয়াকে মানে অকল বেয়াকে কৰি থাকে। টোল কৰি থাকো মানে হেৰি কৰি থাকে আৰু। তুল কৰি থাকে।
ৰাখিবলৈকে
মানে ভালটো কেতিয়াও চিন্তা নকৰে। ইমান হিজা মানুহবিলাকক।
অ।
আগৰ নিচিনা নহয়। আগতে মানুহবিলাক বহুত মৰমীয়াল বহুত হেই ইটোৱে সিটো কথা ভাবে। আজি-কালিটো নাভাবে।
ই আজি-কালি আও
বা কিবা এটা ল'ব লাগে একদম চকু জ্বলিব। কোনোবা কিবা এটা হাই কৰিব লাগে
আজি-কালি আৰু তোৰ, তোৰ ইমান ভাল হোৱাটো কোনেও নিবিচাৰে আই।
উম।
পাৰিলে আক' তোক মাৰিহে পেলাব।
তাকে আচ্ছা কিবা এটা মানে মানে কিবা এটা পালেও দছ এটকা এটা পালেও মানে ইটোতকে এটকা এটা পালেও মানুহৰ মন হিযা আৰু এনেকুৱা।
মোতকে কেনেকে বেছিকে পালে বুলি দকা কৈলেও আও। আও কিবা এটা কবলৈও ভয় লাগে নহয় আজি-কালি আকৌ মাৰিয়ে পেলাই ডাইৰেক।
উম, আজি-কালি মানুহক ভাল পা মানে মানুহে মানুহক ভাল পোৱা নাটক কৰি থাকে।
উ সেইটোকে আকৌ কিবা এটা ক'বলৈও ভয় আজি-কালি কোনে কাক কি কৰি দিব ঠিক নাই না। নিজৰ গাত ভুল থাকিলেও, নাথাকিলেও সৰু হৈ থাকিব লাগিব।
সেইটোৱে আজি-কালি মানুহক বিশ্বাস কৰিব নোৱাৰি ইমানকে। অলপ দিনৰ আগত ছোৱালী দুজনীয়ে ল'ৰা এটা লগত ফুৰিবলে গৈছিলে, দেখিছিলিনে? ছোৱালীজনীয়ে ল'ৰাটোক ঠেলা মাৰি পেলাই দিলে।
হেৰি কেতন আগ্ৰৱাল হেৰি অ এইটো কি বুলি কয় ৰাজস্থানৰ নেকি?
ৰাজস্থান।
পেহী
কোনে গম পাব? কোনে সি জানো গম পাইছিলে তাৰ ঘৈণীয়েকে মানে গাৰ্লফ্ৰেণ্ডজনিয়ে তেনেকুৱা
কে হত অ। কি হ'ল দেতা? কিবা এটা হ'ল। জানো কি হ'ল
অ।
কি হ'লনো? হেল্ল।
অউ।
জানো কি হ'ল বুজিয়ে নাপালোঁ কথাটো।
উম তাকেহে মানুহৰ মুখবিলাক ধৰিবই নোৱাৰি।
ছোৱালীজনীটো ইমান ধনী চাচোন। ছোৱালীজনীও ধনী ল'ৰাটোও ধনী আছিলে।
অ ফুৰিবলৈ গৈছিল। ল'ৰাটো জানো গম পাই এ তাই যে প্ৰেয়সী এনেকে পেলাই পেলাই মাৰিব বুলি।
মাৰিয়ে পেলালে বাপ্পেকে থামকে।
বিয়া ফিক্স হোৱাৰ পিছটো বি বিশ্বাস নাই
সি সোতৰ কৰৌৰ নে কিমান দি কিনি বুকে হোটেল বুক কৰিছিলে।
উম, আজিকালি কিছুমানতো ভাল পাই মানে বিয়া পাতিব বিয়া পতাৰ পিছতো মানে, এইবোৰ বিচ্ছেদ হৈ যায়।
সেইটোকে আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি।
আগৰ দিনৰ, আগৰ দিনৰ ভাল পোৱাবোৰ বেলেগ। আজিকালি কাকো বিশ্বাসেই কৰিব নোৱাৰি। মানুহক বিশ্বাসে কৰিব নোৱাৰি কাকোৱে বিশ্বাস কৰিব নোৱাৰি, ঘৰ মানুহ মুঠতে ঘৰৰ মানুহকেইটা বাদে কাকো বিশ্বাসে কৰিব নোৱাৰি। যিমানে তোক মানে হেৰি নহক।
পৰিয়ালৰ মানুহকো বিশ্বাসটো কৰিব নোৱাই।
পৰিয়ালৰ মানুহ কথা কোৱা নাই ঘৰ ঘৰত কথা কৈছো মা দেউতাৰ কথাই কৈছো।
অ, বাকিটো পৰিয়ালৰ মানুহকো বিশ্বাস কৰিব নো
পৰিয়ালৰ মানুহতটো কি আৰু সিজা পৰিয়ালৰ বেছিকে বাহিৰা মানুহতকে পৰিয়ালৰ মানুহে সিজা সিজি বেছি।
উম, সেইটোৱে বিশ্বাসেই কৰিব নোৱাৰি।
পৰিয়ালৰ মানুহৰ মানুহ বিলাকৰ বেছি সিজা সিজি, ককায়েক ভায়েকৰ দেখো মাটিৰ জহত কাজিয়া লাগি মাৰ মাৰীয়ে হৈ যায় দেখোন।
মাৰিয়ে পেলালে গে।
উম, কিছুমানৰ মাৰিয়ে পেলাই মাটি জহত সাধাৰণ মাটি অকমানৰ জহত ককায়েক ভায়েকক কাজিয়া লাগি একদম উ মৃত্যু উম,
চব কথা সেইকাৰণে আজিকালি মানুহক কবলৈ ভয় মাৰিব লাগিব বুলি দাই ভয় লাগে।
তাকে। মাটি সম মৰা পিছত কি মাটি সম্প্ৰতি মানুহ বিলাকে যে মাটি সম্প্ৰতি জগত কাজিয়া লাগে মৰাৰ পিছত। তোক কি সেয়া লৈ যাব নি লগত।
উম, সেইটোৱে তথাপি মাটি
ইমান কিছুমানে কাজিয়া লাগে মৰে অকমান জেওৰা খুতিটো ইফাল সিফাল হলেও একেবাৰে দা কথা কুঠাৰ উলিয়াই কাজিয়া লাগিব।
আমাৰ ঘৰ এই আমাৰ আমাৰ সো চাইদ নহয়। ইটো চাইদৰ সেই ৰাস্তা ফালে।
ন
ইবাৰাতকে সিবাৰ যাব আগলে নিব ৰাস্তা ফালে শিবাৰকে শিবাব যৱা ৰাস্তা গলে ৰাস্তা ফালে আগলে আনিব।
উম,
ত এবাৰ যদি কলজোপা জেৱা বাহিৰত দেখি পিছ বা জেৱা দ জেওৰাপা বহুত ভিতৰতহে দেখিবি কল আৰু।
কাৰ।
আছে আমাৰডোখৰীয়া মানুহ আছে মাটি থেলা। ৰাস্তা ঠেলা অ 'ৰাস্তা ঠেলা
উম,
ৰাস্তা ফালে ঠেলে যেনিবা আজি যত জেৱাখন দীঘলীয়া কে লেমাটু ৰ টো ন মাৰিব সেনেকেমাই মাতি লব লে
সেইটোৱে।
কি কৰিবি আৰু।
সেইটোৱে মাটি ঠেলা কিবা কোৱা মানে হিংসা হিংকি।
কবলৈও ভয় মানুহক, সেন্না সেই অ' কবলেও ভয়। যিহে আজিকালি একেবাৰে মাও বুলি ক'লে মাইয়ে পেলাই
উম, ন'বুলি কলে আজিকালি মানুহ কুকুৰা মুৰ্গী যেনেকে কাটন দিয়ে তেনেকুৱা মানে।
মাৰিম বুলি কলেৱ মাৰি পেলাই সেইদিনা টেটৰ যে লৰাটো দেখিছেনেে ট্ৰেইনত যে মাৰিলে?
তাকে সেই ট্ৰেইনতে কিমান ঘটনা হয় যে ট্ৰেইনত যাবলে মই একচুৱেলি ভয়ো লাগে।
আজিকালি ট্ৰেইনতো যাবলে ভয়, বাছতো যাবলে ভয়, ট্ৰেইনতো যাবলে ভয়।
উম, মানুহ মাৰি দিয়ে।
য'ত- ত'ত
ছোৱালীজনী যে মাৰি দিছিলে অ, ভিডিঅ ফটোখন দেখিলে মানে গা শিষহে যায়।
অ, বাপেকে হে পাইছিলে সেইটো।
উম, তাকে কাটি দিছিলে যে অকমানি পোৱালি।
সেইদিনাখনো যে এটা দেখিছ নাই ল'ৰা টোৱে অকল মানুহটোক অকল দুৰ্জা - দৰ্জাখন খন মৰিবলে কওতেনে একেবাৰে মাইয়ে পেলালে তাক। মাৰি পেলালেহে ৰক্ষা হয় একেবাৰে। এনে কিবা কৰিলে মানে ৰক্ষা নপৰে সেইতো। কিবা এটা কৰিলেই মাৰি পেলাই অ। কিবা এইকেইটা -এইকেইটা ছোৱালীজনী মৰাকেইটা দেখিছা নাই কেনেকে বান্ধি- বান্ধি পিটিছে?
অ, বান্ধি -বান্ধি এই মাৰিছে নহয় আকৌ ফাৰ্ষ্টততে শাস্তি দি লৈছে তাৰপিছতে
ফাঁচি দিছে ফাচিও বেলেগ দিছে কাৰেণ্টৰ হেৰিয়তহে দিছে। খাতৰাকে দিছে পুৰা শাস্তি দি মাৰিছে একো বেয়া বান্ধি লৈ পিটিছে বহুত বেয়া পিটিছে আওঁ এহতক।
বগা কাপোৰ বিলাক এই এতিয়া সেহতী হে এতিয়াহে গম পাইছে সেহতি আৰু চব বুঢ়া -বুঢ়া মানুহ অ, সৰু লৰা- ছোৱালী
ভালকে দিছে উম।
চব বয় শ্ৰেষ্ঠ মানুহ কেইটামান যে আমাৰ দেউতাহঁতৰ বয়সৰ একবাৰে পায়। ইমান বুঢ়া মানুহ। এটা
আহ?
তাতে এটা পুলিচো আছিলে।
পুলিচো আছিলে আজিকালি প্ৰাৰ্থনা যে আমাৰ লগৰ সাজখাটত যে পঢ়িছিলে প্ৰাৰ্থনা দেৱী যে? তাই এইবোৰ কিবা প্ৰমচন ভিডিঅ' বনাই নেকি অলপ? ফেচবুকত পোৰা সেইটোৰ ক্ৰীমৰ কথা দিব, ফেচৱাছৰ কথা দিব
নাজানো নহয় গম পোৱা নাই সিদনা ময়ো দেখিছিলো ফেচবুকত।
বেলেগ মানে প্ৰমোচন নামাতেও একেলগত এইটো মাইনো একেলগতে বহি থাকো বা কিবা কলেজতো একেলগতে ক্লাছখন নামাতে বা দেখিলে উহো নামাতে।
সোমালেও ইমান এপেচ- এপেচ লগাই বাকলি মই তাই সেইকাৰণে নাচাও য়ে।
মানে তাই হাই চেকেণ্ডেৰী পাছ কৰা পৰা ৰিজাল্টটো অকণ ভাল যে লেবেলটো বেছি বাঢ়ি গ'ল।
কি ছেকেণ্ডিত?
এইথটি কিমান পাইছিলে নহয় ছিক্স নে কিমান?
অ, নাজানো হেই এইটো কি বুলি কয় মোক তাইৰ আগৰ নাম্বাৰ আছে ন, তাৰপিছত তাই ষ্টেটাছ দিয়ে দিয়ে নেচাওঁ তাইৰ ফেচবুকত। হলেওঁ মই নাচাও।
উম,
এনেকুৱা থাকে তাই। ইমান দীঘলকে ষ্টেটাচ লিখিবলৈ যে তই অসমীয়াত তাকো ধৈৰ্য যে থাকেও
বেলেগ ফালি থাকে তাই অ, লিখে। দেখি আছো পমোশনৰ ভিডিঅ নিচিনাকে এইবোৰ এ মানে বিউটি প্ৰডাক্টবোৰ হেই কৰি থাকে, হে?
সেইদিনা ময়োটো এটা পাইছিলো কিবা ক্ৰীমৰ হেই এটা দি থৈছিলে।
অ আজি কিবা ফেচৱাচ এটা দি থৈছিলে।
নাজানো পায়।
এ ডি এৰি এ একজাম কেতিয়া হ'ব গম পাও নেকি?
এ জুলাইত এপ্লাই হ'ব বুলি শুনিছিলো।
খোৱাই নাই দেখোন আজিকালি আমাৰ লগত পাহিও হেৰি হৈছে দেই মডাৰ্ণ হৈ হৈ গৈ আছে।
অ ফটো দেখিছ নাই?
উম তাই বেষ্ট ফ্ৰেণ্ডজনী ফটো তেনেকে মাৰাই যায় তাই তাই পা দেখি দেখিয়ে তেনেকুৱা হৈছে আক।
অ আজিকালি তাই চব বেলেগ একেবাৰে।
তাৰমানে এইটো বেষ্ট ফ্ৰেণ্ডজনীৰ পৰা হেই কৰিছে।
নাজানো হ'লো আগৰ নিচিনে নাথাকে তাই একদম।
আজিকালি বেলেক, বেলেক ই ষ্টেণ্ডাৰ। উম।
চবেই মানে ফুল বোলো কয় কুৱলীয়ে যে এ টিকা ফটা ৰ'দত চাদৰ মেখেলা পিধি ভিডিঅ' যে বনাইছে দেখিছেনে বাৰু? উম
কুঁৱলী মানে বেলেগ তাই বেলেগ নহয়, তাই কি তাই এতিয়া এজনী চাইকু নিচিনা হ'ল কেনেকুৱা ৰিলচবিলাক বনাই থাকে দেখিছ নে তই? আৰু এই টিকা ফতা ৰ'দত বাৰু সেইবোৰ কাপোৰ পিন্ধি ৰিলচ বনাব লাগে নে? এই মানে তোৰ নিবা নিবি নিচ চিনা বুলি যে কয় তেনেকুৱা মানে অকণমান এইটো এই আগৰ দিন নাই আৰু তাই আগৰ দিনত তেনেকে লাগি থাকে। এই টিকাফটা ৰ'দ খনত মেকআপ এহুপা মাৰি উম।
এ, এ পথালে ইমান ষ্টাইলত মেকআপ মাৰি গৈ সেই কোনে ফটো মাৰিবলে যাব
তাকেইতো বেলেগ বস্তু, তই মুখখন ওচোপা চাব নোৱাৰ তাই মুখখন বহুত বেয়া হৈ গল। কৰি মেকআপ মাৰোতে মাৰোতে উম।
ইমান ৰ'দত দি যে তাই সেই তাকো ৰ'দ সেইখন কিন্তু দেই।
তাইক ফিচাৰ আৰু কলেজ যুগত চাব মানে কলেজত কিবা এটা পাতিলে চাবহে পাৰি আও।
তাই এনেও নৰ্মেলতো ইমান ইচ ছেল কথা, সেই পুৰা বেলেগ মেকআপত থাকে তাই সেইকাৰণে
আজিকালি কোনো ছোৱালীয়ে ইমান মেকআপ নকৰেটো কিবা প্ৰগ্ৰেম থাকিলে বিয়া হৈ থাকিলেহে কয়, এনে নৰ্মেলি চব আজিকালি চিম্পুলকে থাকে। অ চিম্পুলকে থাকে তাই ইমান কাজৰ আঁকি থাকে। অ কাজল থাকিব, কাজল দুইফালৰ পৰা আই লিনা কাজল বোলে কলেজৰ কিবা এটা পাতিছে তেতিয়া অকমান ষ্টাইল কৰি আহা বেলেগ কথা।
আৰু কাপোৰবোৰতে বৰ বেলেগ ধৰণৰ পিন্ধে আকৌ, কিছুমান কাপোৰ যে বগা হলেও নাচাযে মানে।
এ যিমান ভিডিঅ বনালোঁ যিবা হেৰি কৰিলেও ভাল নালাগে।
ত ভাল নালাগে কিবা এটা, এ কি বুলি কয় মই সেইদিনা ভিডিঅ' দেখি মই পাগল হৈ গ'লো দেই, এই টিকাফটা ৰ'দত তাই পথাত গৈ ফটো মাৰিছে, ভিডিঅ' বনাইছে।
তাকেহে।
মানিছো কিন্তু মই তাইক।
লিপষ্টিক লয় পেটুলি - পেটুলি লাগিছে।
আজিকালি ইমান একেবাৰে তেতেয়া ৰঙা লিপষ্টিক নলগায় মানুহে।
উম।
দি থাকিব
ফিছ তাক